অ
হেল্ল'
শুনা পাইছা
অ পাইছো কি কৰি আছা
এ মই এনেই আছো অলপমান খোজ কাঢ়ি আছো
অ' গধূলি সময়ত মই এনেই বহি আছো। আছোঁ বিচনাতে। মইও সেই অলপ খোজ কাঢ়িবলৈ ওলাই যাম বুলি ভাবিছো, অকনমান দেৰিকে ওলাই যাম, এনেই গধূলি হওঁক মানে আৰু অলপ আন্ধাৰ হওঁক। তাৰপিছত একেবাৰে টাউনৰ ফালে ওলাই যাম এবাৰ।
মই এনে মানে ঘৰতে আৰু এনেই খোজ কাঢ়ি আছো অলপমান।
অ' বাকি চাহ খালা নেকি?
চাহ খোৱা নাই আজি এনে হেৰি এনে মায়ে ভাত কেইটামান ভাজি দিলে সেইয়াকে খালো।
ফ্ৰাইড ৰাইচ ৱাও
উম ফ্ৰাইড ৰাইচ টাইপ নহয় আৰু মানে এইটো একেবাৰে জেনেৰেল নৰ্মেল আৰু পূৰা হু হু হুম‌ ঘৰুৱা ফ্ৰাইড ৰাইচ আৰু সেইটো
ঘৰত বনাই দিলেও খাই কেতিয়াবা ভাল লাগে।
অ' ভাল লাগে এই সৰুতে যে একদম টিফিন টিফিনত যে লৈ
অ' হয়তো স্কুললে টিফিনত মায়ে প্ৰায় দিয়ে পঠিয়াই
উম উম আজিকালিহে ৰেচিপিবোৰ অ
ৰাতিপুৱা টিফিনত সদায় সে সেইটোৱে।
উম আজিকালিহে আৰু ফ্ৰাইড ৰাইচ বুলি কৈ পুৰা আগতেটো আমি ভাত ভাজি আনিছো বুলিহে কওঁ কুলত অ' আজিকালি পুৰা আৰু হেৰি দি দিয়ে এই কি বুলি কৈ মাছ, মাংস আৰু মানে বহুত টেকনিকত বনোৱা হয়। যাই না
অ' আজিকালি ধু ভাল ভালকে বনাইও অৱশ্যে সকলো গাৰ্জেনে আজিকালি মাক দেউতাক তাকে ল'ৰা ছোৱালীক বহুত যত্নও লয়
অ' লৈ আকৌ দেই, এ আগত লৈছিল বাৰু কিন্তু আজিকালি অ' আমাৰবোৰত মানে শাসন আছিল। মৰমটো মানে আঁৰত লুকাই থাকে।
অ' এতিয়া মানে অলপ বেছি আৰ্টিফিচিয়েল হৈ গৈছে বস্তু
উম এতিয়া আৰ্টিফিচিয়েল টাইপ হৈ গৈছে। আজি তোমাৰ পৰীক্ষা আছিল নহয় কেনেকোৱা হ'ল?
আজি মোৰ পৰীক্ষা ভালে হৈছে। বুলি ভাবিছো একো পিছত এতিয়া ন মই মাৰ্কশচিটখন আহিলেহে গম পাম মাৰ্কচিটখন অহাৰ পিছত আকৌ বেলেগ কিবা এটাই হৈ যায় নহয়।
নাই ভালেই হ'ব চাগে এতিয়া।
উম কি হয় হ'ব আৰু।
উম বাকী আৰু কেতিয়া আছে তোমালোকৰ পৰীক্ষা?
মোৰ এক কেইদিন বন্ধ পাঁচ দিন মান মাজত বন্ধ আছে তাৰ পাছতহে এক্জাম আছে আকৌ।
অঁ, উম উম তোমাৰতো সমাজতত্ত্ব আছিলে ন?
অঁ
উম ভাল লাগে এইবোৰ সমাজ তত্ব
সমাজৰ বিষয়ে আচলতে আমি অধ্যয়ন কৰিব লাগে। এও
হয় বাৰু, দেই, উম উম সেইটো হয়।
সমাজত থাকি যদি সমাজৰ কথাই নাজানো সমাজৰ দুখবোৰেই যদি বুজি নাপাও আৰু
অঁ সমাজৰ নীতি নিয়ম, এ গোটেইখিনি আৰু তাতে সোমাই থাকে আৰু সমাজটত
সেয়াই নি নীতি নিয়ম পৰম্পৰা সকলোবোৰ আৰু
উম উম, হয় দিয়া ভাল লাগে বাৰু এই গোটেইবোৰ বিষয় ভালেই লাগে বাৰু, পঢ়ি থকা সময়তহে টান লাগে পিছলে সেইখিনিয়ে বহুত ভাল লাগে।
অঁ তুমি হিন্দী বিভাগৰ আছিলা ন?
মই হিন্দীৰে হয়।
হিন্দীটো অসমীয়াত মেজৰ লোৱা নিচিনা গোটেই চাগে অব
উ, অ ব্যয়াকৰণ হিন্দী নাথাকে। অ' ইয়াত মানে অকল মানে তোমাৰ হিন্দী কেতিয়া, মানে যুগ কেইটা যে থাকে ন আধুনিক যুগ এতিয়া বৰ্তমানৰ গোটেইখিনি মানে একদম চাৰিটা যুগ থাকিব তাৰ পিছত কালি দাস সুৰ দাস এইবিলাকৰ বিষয়ে মানে তেওঁলোকৰ জন্ম মৃত্যু এইখিনি থাকে তেওঁলোকে কি কি ৰচনা কৰিছিল সেইবোৰ থাকে।
মই হিন্দী আচলতে ভালকে ক'বও নোৱাৰো বুলিয়ে ক'ব পাৰি বুজি পাওঁ, কিন্তু আমি এতিয়া অসমীয়াত কথা পাতি থকা যে আ আমাৰ মানে উচ্চাৰণ বোৰ অসমীয়া নিচিনাই হয়, গম পাই আৰু মানে
অ', অ'।
কিছুমানে আকৌ অসমীয়া হলেও বৰ ধুনীয়াকে ক'ব পাৰে অ'।
অ', মই হিন্দীটোও কব পাৰো হিন্দীটো ভাল লাগে, ইংৰাজী বিষয়টো মানে অ বুজি পোৱাত গোটেইখিনি পাও কিন্তু মানে আমাৰ একদম যোনে মানে পুৰা এ নিজৰ হিচাপত কয় ন সেইটোও ভাষা নহয়গৈ আমাৰ কোৱাটোত
অ', ইংৰাজী ভাষাটো সেই আৰু ক'বলে মানে কনফিডেন্সটো নাহে এনেই বুজি পাওঁ লিখিবও পাৰোঁ কিন্তু মানে, স্পীচ দিয়াৰ ক্ষেত্ৰত যদি কেতিয়াবা কোনোবাই উঠাই পেলাই দুৱাষাৰ যদি ইংৰাজীত ক'ব দিয়ে তেতিয়া আৰু, এ ভয় লাগি যায় যে নোৱাৰোগে, হিন্দীত এনে অলপ চলপ হলেও পাতিব পৰা য যায়, মানে কাৰণ আমি হিন্দীত, লগত অলপ অ জৰি
আছো, উম', টিভিবোৰতোতো আমি হিন্দীতে
অ', সৰুৰ পৰা হিন্দীত তে চোৱা হয় বেছি ভাগ।
সেইকাৰণে পাৰি হিন্দী বিষয়টো।
অ', পাৰি যদিও মানে হেতৰ হিন্দী মানুহখিনিৰ যিটো উচ্চাৰণ আমাৰতো সেনে সেই ধৰণৰ উচ্চাৰণটো নহয়গে। সেইকাৰণে মানে গম পাই আৰু এই সিহঁতে আছামিজ বুলি গ ধৰা পৰি যাও।
যে বেলেগ ভাষাৰ কোনোবা এজনে যে কৈছে গ'ম পায় আৰু। মানে। হয় দিয়া।
ন ভাষা শিকাতো গুৰুত্বপূৰ্ণ বুলিয়ে ভাবো মই আজিকালি যিটো যুগ আহিছে বহুতেটো চাৰি পাঁচ ছটা ছটা ভাষাটো, প্ৰায় মানুহে আজিকালি জানেই।
হয় বাৰু, সকলো ভাষাই শিকিব লাগে।
বড়ো কাষ্টৰ এজন লোক কওক তুমি নিজে চোৱা তাহাতি অসমীয়াও ক'ব পাৰে, বড়ো ভাষাও ক'ব পাৰে, হিন্দীও ক'ব পাৰে
সেই অ', তেওঁলোকে সকলো ধৰণৰ ভাষা ব্যৱহাৰ কৰিব পাৰে। আমি কিন্তু, এতিয়া বড়ো ক'ব নোৱাৰো কিন্তু।
অ', আমাৰ কাৰণেতো অসম্ভৱ হৈ পৰে, আমি বুজিয়ে নাপাওঁ, ইমানে টান মানে তাহাঁতৰ ভাষাটো টান পাওঁ।
অ', আৰু, আৰু হয়ো আমি মানে নুশুনা টাইপৰ যে, কি ভাষা কয় বুজিয়ে নাপাওঁ।
আৰু সঁচাকে, মিচিং ভাষাটো মানে অলপ দিগদাৰ পাওঁ, এনেই বেংগলী ভাষাটো কিন্তু বুজি পোৱা যায় বেংগলী বুজি পোৱা নে
অ বেংগলী মই বুজি পাম মাজতে মই কবও পাৰিছিলো অলপ অলপ মানে পাৰো আৰু
অ শুনি থাকিলে পৰা যায়
অ মোৰ বা মানে বেংগলী ঘৰতে বিয়া হৈছে যে সেইকাৰণে মই মানে অলপমান পাৰো বুজি তো পাই যাওঁ গোটেইখিনি
সেয়াই বেংগলী ভাষা ভাষাটো অসমীয়াৰ লগত আচলতে মিল আছে যে সেইকাৰণে বেংগলী ভাষাটো বুজি পাওঁ কিন্তু মিচিং হওক এতিয়া বড়ো হওক তাহাঁতৰ মানে ভাষাটো বুজি নাপাওঁ অনুমান কৰিব নোৱাৰোঁ তাহাঁতৰ মুখৰ মানে আকৃতিতহে আৰু কিছুমান দুই এটা বস্তু বুজি পোৱা যায়
অ একোৱে নোৱাৰি কাৰণ আমি সেইটো একে অচিনাকি ভাষা হৈ পৰে ন এতিয়া যিমানেই যি নহওক অ আমাৰ কাৰণে এতিয়া অসমীয়া ইংৰাজী হিন্দী ইংৰাজীটো আমাৰ কাৰণে চিনাকী ভাষা কিন্তু এইবোৰ আমাৰ কাৰণে এতিয়া অচিনাকি কি একেবাৰে অচিনাকি খাচী ভাষা যেনেকে শ্বিলঙতে কয়
অ খাচী ভ খাচী শব্দটো টান কিন্তু
অ মই একোৱে বুজি নাপাওঁ কি কি কৈ থাকে
মইয়ো বুজি নাপাওঁ
উম খালি মই এটাই জানো মানুহক মানে আহ সন্মানত সম্বোধন যে কৰে সেই ভাষাটো আহ মামা বুলি কয়
অ খাচিত অ
উম
মই দুই এটা শব্দ জানিছিলো কিন্তু এতিয়া মই পাহৰিয়ে থাকিলো
অ হয় দিয়া শিকিব লাগে একচুৱেলি আমাৰ কাৰণে ভাল
আচলতে লগৰ সমনীয়া থাকিলে মানে কথাবোৰ যেতিয়া আলোচনা কৰা হয় তেতিয়া দুই এটা শব্দ শিকা যায় কিন্তু যেতিয়া লগৰ সমনীয়াবোৰ নাইকিয়া হৈ যায় কলেজ পোৱাৰ লগে লগে সকলো ভাগ ভাগ হৈ যায় নিজৰ মতে থাকিবলৈ লয় তেতিয়া আৰু ইমান এইবোৰ গুৰুত্ব ত দিয়া নহয়েই। ভাষাৰ ওপৰত, ভাষ ভাষা মানে কি সাধাৰণতে আমি নিজৰ ভাষাটোৱে কওঁ যে বেছিভাগ হিন্দী আৰু ইংৰাজীটোতো আজিকালি লগা নিচিনাই হৈ গৈছে একদম গুৰুত্বপূৰ্ণে হৈ গৈছে। নহ'লে যেন একো নহ'বই তেনেকুৱাই হৈ গৈছে। এতিয়া চাব গ'লে তাই ভাষাটো তাই আহোমৰ ভাষা টাই বিলুপ্ত বুলিয়ে ক'ব লাগিব কৰ'ৰবাত ক'বাতহে কেইজনমানহে হানড্ৰেড পাৰচেন্টৰ ভিতৰত টেন পাৰচেন্টহে ক'ব পাৰে নেকি মই তেনেকুৱা প্ৰায় মানুহ পোৱাই নাই। টাই ভাষা জনা?
এ তোমালোকৰ মানে কি আহোম সকলৰ এক্সট্ৰা কিবা ভাষা থাকে নেকি?
অ', আহোমসকলৰ টাই ভাষা থাকে। তুমি এ শুনিছা চাগে নাক নামৰ আগত নাং ব্যৱহাৰ কৰে যে এনেকে।
অ', অ', অ', শুনিছো সেইখিনিতো বাৰু শুনিছো। মানে সেইখিনি যে ভাষাত তোমালোকৰ যে
অ', ভাষা হয়, টাই এটা ভাষা হয়।
অ', মই গমেই পোৱা নাছিলো আজিলৈ।
অ'।
ভাল লাগে নিজৰ ভাষা এটা থাকিলে ভাল লাগে।
সেইটো হয় কিন্তু আমি এতিয়া একো ক'বই নাজানো মানে সৰু পৰা এই ভাষাটো ব্যৱহাৰ কৰা নহ'ল আমাৰ সমাজ খনো নাপালো আমি তেনেকে, ওচৰ-চুবুৰীয়াৰ ওপৰতো বহুত ডি ডিপেণ্ড কৰে সৰুৰ পৰা যিটো ভাষা শুনি থকা যায় মানে যিটো পৰিৱেশৰ লগত ডাঙৰ দীঘল হোৱা যায়। সেয়াই আৰু তেণে শিকাও নহ'ল এতিয়া মানে শিকালেও নোৱাৰো এনেকা। ৱা হ'লগে।
অ', আৰু হেৰি তোমালোকৰ তাত মানে কি চ বিয়াৰ যে পদ্ধতি যে চক
অ', আহ-আহোমৰ বিয়া চ'কলং পদ্ধতিৰে হয়, চ'কলঙৰ নিয়ম বোৰ জানানানে?
অ', মানে মই ই নাজানো বাৰু কিন্তু এই এশ এটা চাক
অ', সেয়াই সকলোৱে জানে এশ এগছ চা চাকি জ্বলাই পেলাই
অ', অ', সেইটো কিন্তু দেখিছো আৰু অ', কাপোৰযোৰ যোন যোৰ মানে মেইন মানে পোচাকযোৰ
অ', আৰু হেংদাং দিয়ে, অ', হেংদাং বুলি কয়।
অ', তেতিয়া সেইটো দি সন্মান জনাই আৰু।
অ', সন্মান বুলিয়েই ক'ব পাৰি।
ভিডিঅ'জ বোৰ মানে চাই থাকো ন' ভাল লাগে তেতিয়া মানে বেলেগ বেলেগ নিয়ম বোৰ দেখি থিকিলে ভাল লাগে চবৰে।
অ', সকলোৰে নিয়ম বোৰ বেলেগ। বেলেগ এতিয়া যেনেকে আমাৰ হিন্দু সমাজত বিবাহ তাৰ পিছত মুছলমানৰ কাহঁ বুলি কয় সে আৰু চবৰে বেলেগ বেলেগ
উম, হয় দিয়া।
নিয়ম বোৰ ভাল লাগে আকৌ বেলেগৰ চাবাচোন এ এতিয়া বেলেগৰ বিয়া এখন খাবলৈ গ'লে তাহাঁতৰ নীতি-নিয়ম বোৰ টাই ভাল লাগে মই যে খ্ৰীষ্টান ধৰ্মৰ বিবাহো ইমানে মই ভাল পাওঁ মানে ৱেষ্টাৰ্ণ হয় তাহাঁতৰ বিবাহ পদ্ধতি কিন্তু কিবা যাম মোৰ মানে ভাল ভাল লাগে।
অ', দেখি পেলাই মই ময়ো ভাল পাওঁ দেই। তেওঁলোকৰ উম, উম মই ভিডিঅ'তে দেখিছো অ' ময়ো সেই ভিডিঅ' যহতে দেখা। কিন্তু মানে এনেকে গৈ পেলাই উম, দেখা নাই আৰু আজিলৈ।
অহ। ঠিক আছে ন' তেন্তে।
অ', ঠিক আছে দিয়া, উম। ঠিক আছে।